হেল্ল'। অ' কি কৰি আছা?
এই ঘৰতে এনে বহি আছিলো। তুমি কি কৰিছা?
ময়ো এনে বহি আছো।
অ' তুমি যে ফোন কৰি আছিলা। অ' খালো। তুমি যে ফোন কৰি আছিলা হয় মা মানে এয়া বাৰ লগত কথা পাতিছে। বা যে বিয়া ঘৰ গৈছিলো যে
অঁ'।
তাৰ লগতে মানে কথা পাতি আছিলে। আৰু মানে গাটো মানে অকণমান ভাল পোৱা নাই যে। সেইটো কাৰণে ফোনটো ন অ'। মই কৈছিলো নহয় তোমাৰ পাহৰিলা চাগে হেৰি কি ক গেছৰ অ এ পিছ চাইডে মানে বিষটো কৰি আছে যে
অঁ'।
অ' অ' খালো। তুমি খালা?
অঁ' খালো দিয়া।
কৰবাত গৈছিলা?
নাই এই ক্লাছতে গৈছিলো। আহি পেলাই তাৰ পিছত অলপ আৰাম কৰিলো বনাব মন নগলে এই যে
আহ'।
তেতিয়াহে বনাই পেলাই খাই আহিছোঁ
আহ। কি বনালা?
এ এনে পোলাও কে বনালো। চিম্পুল কে মানে ভাত চবজি বনাই থাকিব মন যোৱা নাই আৰু গাটো ভাল নাই যে ইমান।
অঁ তিনিজনী
আজি কি কৰালে?
আজি মানে টেষ্ট এটা পাতিছিলে।
অহ, টেষ্ট অহ, কিহৰ, কিহৰ ওপৰত?
সেয়া নোটবোৰ দিছিলে যে মানে চাইছে আৰু তাতে। ইমান পাৰিছোঁ নাই
অ', তাৰপিছত হেৰি নাম্বাৰ দিব নেকি?
অ নাম্বাৰ দিব বহি চাই পেলাই
অ', এতিয়া লগতে চাই নিদিয়ে ন'?
নাই লগতে নাচায়।
উম, উম। বাঃ
বাকী ভাল?
অ', ভালে খালি হেৰি ঘৰৰ প্ৰব্লেমো চলি আছে মানে এইবিলাক বেমাৰ বেমাৰ হৈছে যে।
অহ, এনেকুৱা হ'লে ভাল লাগি নাথাকে আকৌ। উম, হম। কি খালা?
মই মাছ খালোঁ, দালি আলু বনালো তাৰপাছত আকৌ পটল ফ্ৰাই কৰিলোঁ।
অ'।
চাহ খালোঁ।
তুমি বনালা নে?
অ', মই বনালোঁ।
অ'।
মাক অলপ ৰেষ্ট দিছোঁ মানে।
অ ভালেই কৰিছা
অ ঘৰত নাই
কৰিছিলোঁ, এই ক্লাছৰ পৰা আহি পেলাই তেতিয়া কৰিছিলোঁ।
অ'।
পিছত কৰিম আৰু অলপ দেৰিকৈ।
অঁ। মাঁহত কোন কোন আছে বোলে ঘৰত?
ভাইটি আৰু মা আছে।
দুজনে থাকে ন এতিয়া ঘৰতে
উম। দুজন থাকে।
কোৱা?
ইমান ডাঙৰ পৰিয়াল নহয় যেতিয়া আৰু
কৰ, কৰ। তোমালোক অ' গম পাইছো।
সেইটো কাৰণে দুজনে থাকে আৰু। বৰ্তাও নাই তাৰপিছত এনে খুৰাও নাই।
অ',
তেনেকুৱ যে
উম। ভালে হৈছে। তথাপিও কেতিয়াবা, কেতিয়াবা বেয়া লাগে আৰু ঘৰত চাগে থাকিবলৈ ন?
বেয়া লাগিলে কি কৰিম নহ ৰূমতে থক। কতো ঘৰি ফুৰিবও নিদি দিয়ে যে ঘৰতো সেয়াই একেই ইয়াতো একেই
হেল্ল। কোৱা। বাকি কাইলৈ ক্লাছ যাবা?
অ' যাম।
ৰেগুলাৰ নগ'লে নহয় ন। ৰেগুলাৰ যাবই লগে মানে কি দেওবাৰটো অ' শনিব অ' শনিবাৰ হয় ন', খালি দেওবাৰ উম সেইটোয়ে
দেওবাৰে বন্ধ থাকে আৰু বাকী এনে বন্ধ নিদিয়ে।
উম। কোৱাচোন তোমালোকৰ তোমালোকৰ যে তাত যে কিবা বিয়া চিয়া বিষয়ে কোৱাচোন ভালকে, আমাৰ এইফালে জানাই জানা কেনেকে কৰে জানে চাগে ন'?
নাই ইমান নাজানো, কোৱাচোন তুমি।
কি হেৰি এনে এই ছোৱালীজনৰ বিয়াতোটো তোমাৰ লগত ডাইৰেক্ট পলাই, পলাই আনিব পাৰে নে নোৱাৰে তোমালোকৰ।
আনিব পাৰে।
আনিব পাৰি ন' তাৰপিছত আকৌ বিয়া কৰাই দিনত। আমাৰ নিচিনা একেই দিয়া নহ'লে যদি পলাই লৈ আহে ন' তেতিয়া আকৌ মানে কেইদিনমান থকা এক থাকা পিছত যে এনেকে বিয়া কৰি ল-লৈ বিয়া মানে তাৰ দুৰ্ঘৰ পৰা কৰাই যে। কি খাব যায় বুলি কৈ সেইটো সোনকালে কৰাই দিয়ে ন'?
উম। এনে মানে বিয়া কৰাই দিয়ে দুদিনৰ পিছতে যদি ছোৱালীজনী বয়স হৈ যায়গৈ ল'ৰাটো। বয়স হয়। বা ঘৰৰ পৰা মানে মানি লয় তেতিয়া দুদিনতে বিয়া কৰাই দিয়ে। তাৰপিছত
মানি নল'লে?
মানি নল'লে তেতিয়া উম, ৰখিব দিয়ে। ঘৰৰ মানুহক মনাবৰ কাৰণে আৰু ল'ৰা মানুহৰ ঘৰত সোনকালে মানে মানি যায় কিন্তু ছোৱালী লীৰ ঘৰত ইমান সোনকালে মানে মানি নাযায়। মানি ল'বই নোখোজে চ আৰু বয়সৰ থা আছে পলাই গ'লেটো বয়স নোহোৱাকেই যায়গৈ বহুত। সটো কাৰণে মানে বয়সৰ কাৰণে
অ', এনে যেতিয়া বয়স হৈ যায় তেতিয়া ছোৱালীবিলাক ইমান মানে বিয়া যাব নিবিচাৰে ন' মানে তেতিয়া আৰু আৰু ন' ঘৰৰ পৰা চাই দিবলে হলে ঘৰত জনা কৰি ল'ব
অ', আৰু মানে অলপ বয়স হোৱা পিছত মানে যোনটো উপযুক্ত বয়স সেইটো মানে হোৱাৰ পিছত তেতিয়া নিজে বুজি পায় ন জ্ঞান এটা হয় যে, তে ত মানে ঘৰৰ মানুহৰ কাৰণে ৰৈ যায়। আৰু উঠৰো বছৰ ঊনৈশ বছৰ এনেকুৱা ছোৱালী থাকিলে মানে তেতিয়া সোনকালে বিয়া হৈ জাইগৈ।
উম, উম, ইয়াতো তেনেকুৱাই বাৰু। এতিয়া আমাৰো বয়স হৈছে হয় আমিও এতিয়া সেনেকুৱাই এই এইবিলাক ইমান নাভাবো
আহ
তোমাৰ চাগে এতিয়া হেৰিান হৈছে টুৱেণ্টি, টুৱেট, টুৱেণ্টি মান হৈছে চাগে ন?
নাই এইট্টি ওঠৰ
ওঠৰ হৈছেহে। উম।
হলেও মানে মই এইবোৰ ভবা নাই কাৰণ মা মোক লৈ মানে আশা আশা কৰি আছে হয় মই যদি এইখিনি ভাঙি পেলাওঁ তেতিয়া মায়ে টো কষ্ট পাব।
অ' এইটো এনেও তুমিও কৰিব নোৱাৰা ঘৰত যদি দুজনী ছোৱালী থাকিলে হয় বা তুমি ডাঙৰ বা সৰু হলা তেতিয়া মানে ভাবিব পাৰিলা হয়। কিন্তু এতিয়া অকলে ন ভাবিব নোৱা তাতে আকৌ দেউতাও নাই হায় নে।
উম।
এতিয়া এইবিলাক ভাবিব নালাগে বাৰু।
সেইটো কাৰণে একো মানে ভবাও নাই আৰু। ঘৰত কৈছোঁ যি কৰা কৰিবা তোমালোকৰ কথা। তেতিয়া যাতে মই বিয়া হোৱাৰ পিছতো ক'ব পাৰো যে মোৰ কিবা এটা হ'লে তোমালোকৰ কাৰণে মানে তোমালোকে দিছিলা ন এতিয়া তোমালোকে চল্ভ কৰি দিয়া। কিবা প্ৰব্লেম হ'লে।
এনে খুৰা, বৰ্তাহত চাগে দূৰত থাকে চাগে ন?
নায়েই।
নয়েই। অকল আছিল দেউতা?
উম। দেউতাই অকল আছিলে।
ধনীয়েক বাক?
নাই।
অ'।
তেনেকুৱা তোমালোকৰো সেনেকুৱা চাগে বিয়া
আমাৰো এনেকুৱা মানে আছে কিন্তু হ'লেও ইমান নাই অ', বাঘ আছিল পাপা বাঘ আছিলে বা ভনীয়েক এজনী আছিলে। ওচৰে-পাজৰে নহয় দূৰত পৰিছে যে বিয়া দূৰত পৰিছে।
অ'।
কিবা মেলা চেলা হ'লে আহে আৰু তোমালোকৰ মেলা চেলা পাতি মেলা পাতে চাগে ন'?
অ', পাতে।
উম
আমাৰ সেফালে মেলা হয় তাৰপিছত আৰু বাঙীয়া মেলা পাতে যে সিদিনাখন প্ৰগ্ৰাম পাতে। আমাৰ ঘৰৰ ওচৰতে বেছি দূৰে নহয়। উম।
সেইদিনাখন প্ৰগ্ৰাম পাতে আৰু মেলা চেলাও হয় এনেকে আহে তেতিয়া।
অহ।
উম, তোমালোকৰো পাতে সেইফালে চাগে ন'?
হম।
তোমালোকৰ এফালেও পাতে
অ', আমাৰ এইফালেও পাতে মেলাতো হয় আমাৰ বহাগ জেঠৰ দুটা মানে দু
পূজা চাবলে যোৱা নে নোযোৱা পূজা চাবলৈ যোৱা নে নোযোৱা?
অ', এই আমাৰ এই আমাৰ গাঁৱতে হয় আমাৰ গাঁৱতে মৰিগাওঁটো হয় নে?
অ', এই আমি মৰিগাঁৱতে যাওঁ।
অ', তোমালোকে মৰিগাওঁতে যোৱা আমি মই বাৰু গৈ পাইছোঁ হ'লেও আমাৰ গাঁৱতে নিজৰ গাঁৱতে এ, হয়, ইয়াত মানে বেছিকে চোৱা যায় আৰু তাতকে।
এইয়া চৰাইবাহীটো হয় নহয়?
অ'।
পিছত জালু গুটিতো হয়। তাত ইমান ভাল নালাগে মৰিগাঁৱত বেছি ভাল লাগে আৰু
অ'।
মৰিগাঁৱতে বেছিকে যাওঁ।
অ', মইনো ভাল লাগে গৈছো মই, দুবাৰ মান হৈছে যোৱা। এইটো বছৰ গৈছিলো আকৌ যোৱাটো বছৰত গৈছিলো
অ'। এতিয়া আকৌ আহি আছে আৰু ছেপ্টেম্বৰ, অক্টোবৰ মানত পৰিব। যাবানে নোযোৱা?
যাব লাগিব বা নাই অকলে কলে যাব লাগিব আৰু সেনেতো মাহঁতো এবয়া চোৱা চখ নাই ইমান মানে
অ', আমাৰ মাহতো নাযায়।
তেনেকুৱাতো সিহঁতৰ একো চখ নায়ে যাবলগীয়া।
মোৰ আকৌ চবতে যাব মন যায়।
অ', মোৰো ঘূৰি ফুৰিব মন যায় হয়নে? এতিয়া মাহঁতে ঘূৰি ফুৰিব নিদিয়ে। মোৰ যে এফালে নিদিয়ে মানে কব গলে। যাব নিদিয়ে বিশেষকে ৰাতি হলে ক'তো যাব নিদিয়ে
আমাৰো তেনেকুৱা।
অ'। তথাপিও মানে কৈ কৈ যাম আও।
এনেই জেঠাই ছোৱালীহঁতৰ লগত যাওঁ তেনেকুৱাকৈ যাওঁ আৰু সিহঁতৰ লগতে
অ', খাটি পেলালৈ লেও ওলাই যাবা নে কি?
অ', যাম অলপ।
পাই গৈ থাকা নিকি ন?
অ', কেতিয়াবা কেতিয়াবা নাযাও মানে কিবা বস্তু লাগিলে তেতিয়া যাওঁ। আৰু এতিয়া গৰমত যে ৰুমৰ ভিতৰত মানে থাকিব মন নাযায় চতৰ ওপৰত পুৰা টাপ লাগি থাকে যে এ মানে
যাব লাগে ওলাই কৰি ৰুমটো ভিতৰত থাকি ভালো লাগে তুমিতো ৰুমত আছা আমা‌ আমিতো ঘৰতে থাকো হলে ঘৰত থাকিতো আও মনি লাগে এতিয়াতে গৰম দিনতটো গৰম দিনত থাকো আৰু আমনি লাগে
অ'। হ'লেও তথাপিও মানে ৰুম ঘৰৰ নিচিনা সুখটো ক'তো নাপ পায়, গিয়েকৰ ঘৰটো নাপায় আনকি।
সেইটোয়ে
হালে নহোৱা কোৱা
উম কি কৰিবা এতিয়া?
এনে এতিয়া অলপ শুম শুই লৈ তেতিয়া ওলাই যাম আৰু
অ', দিয়া শুই লোৱা নহলে, পাছতকে কথা পাতিম দিয়া।
অ', হ'ব ফোন কৰিবা। উ।